হেল্ল।
অঁ।
কি কৰিছা?
এই কি কৰিব আৰু কামত লাগি আছিলো ভাতকেইটা যেন তেনে হৈছে। যি গৰম পৰিছে, গৰমত মানে সিজি গৈছো বুলি ক'লেও ভুল নহয়।
নকবা গৰমৰ কথা দেই, এইকেইদিন হাহাকাৰ কৰি পেলাইছে হেই।
অঁ বা একদম মানে গাত মানে শুনি আছো শুনি আছো, গাত মানে ফেনৰ হাৱাই নালাগে। আৰু পাকঘৰটোত সোমাই থাকিলে সিজি যোৱা যেন লাগে।
এ সঁচাকে, সবতে ন? তোমালোকৰ ফালেও ন?
আমাৰ ফালেও, এই বিজুলী খিনি এনেই ফটো মৰা দি মাৰি থাকে আও।
অ বিজুলি মাৰি আছে, বৰষুণ নাই পৰা আমাৰ ৰাতিপুৱা পৰিলে দেখোন এযাক।
কালিও মাৰি আছিলে।
ডাঙৰ বৰষুণ এযাক পৰিছে আজি, এতিয়া পানী ৰৈ ৰৈ গৈছে।
ভালেই তেনেহলে আপোনালোকৰ অকমান ঠাণ্ডা পৰিছে তেনেহলে ন নেকি? ঠাণ্ডা মানে কি আৰু হ'লেও মানে গৰমৰ ভাৱটো গৈছে চাগে?
অ মানে এই পুৰ কালি আছিলে ন খুব কালি নে পোৰহি আছিলে। নহয় উম সেইদিনা নিচিনা নাই বাৰু। উম।
এ, বাৰু আপুনি কি বনাইছে?
এই মই মাংস অকমানকে আনিছে।
অ।
তাকে মন নাছিলে গৰমত আচলতে এইকেইদিন নিৰামিষ খাই আছো একেলেথাৰিয়ে। সেইটো কাৰণে তাকে বনাইছো বনাই কৰি লৈ মই আ এটা অভ্যাস আছে বনাই কৰি লৈ মই খুব ঘামো যে মই আকৌ গা ধুওঁ মানে।
অ ময়ো গাটো ধুই দিব লাগিব মোৰ একদম ঘামি এতিয়া জোল পৰি গৈছো।
তাৰ পিছতে খাব পাৰোঁ শান্তিত।
হয় হয় খোৱাৰ সময়ত অকমান শান্তি লাগে দেই মইয়ো ঘামি একদম জোল বৈ গৈছে আমাৰ ছোৱালীজনীকো আনকি এবাৰ গা ধুৱাই গা ধুৱাই দিয়া নিচিনা হ'ল এতিয়া আকৌ কাপোৰ এখন দি মোহাৰি দিব লাগিব নহ'লে তাই নুশুৱে কোনো কাৰণত তাই এইটো বহুত ডাঙৰ কথা উম
ল'ৰা-ছোৱালীও অশান্তি পায়।
বহুত অশান্তি এতিয়া আঁঠুৱাডাল তুলি দিলেতো ক'ত শুব বাৰু।
সিহঁতৰ বেছিহে গৰম ডাঙৰ ডাঙৰ মানুহতকৈ সিহঁতো গৰম বেছিহে।
বেছি বেছি গোটেই ঘামি জোল বৈ থাকে মানে।
উম।
মানে মোহাৰি দিবলৈ হ'লেও দিগদাৰ মানে।
তাকে।
আৰু ইমান গৰমত সিহঁতক হাগিজ পিন্ধাবলৈও দিগদাৰ আৰু নিপিন্ধালেওতো নহয়।
নিপিন্ধা নহয় আৰু সৰু ছোৱালী।
ময়ো তাকে এতিয়া কিবা কিবি বনাইছো ইটো সিটো বনাই মানে ইটো সিটো মানে কি দালি বনালো তাৰ পিছতে ভাজি বনাইছোঁ দালি ভাজি আৰু ভাত আৰু দেই আৰু একো কৰিব নোৱাৰো মানে আৰু নোৱাৰো
ই ৰাম নাই সঁচাকে। এতিয়া এনেকুৱা গৰম হৈছে নহয় নেমু দিয়া দালি পানী
আহ্।
আৰু সেই কিবা এখন চব্জি তেনেকে খোৱা কথাহে হৈছে আৰু
সেইটো সেইটো সেইটোৱেই মই সেই সেনেকে বনাইছো নেমু চেপি পেলাই আমাক বেলেগ একো নালাগে আৰু দেই। আৰু মনো নাই গোট গোটেই দেহা মানে একদম শেষ হৈ যোৱা নিচিনা লাগিছে আৰু মানে একদম মানে গোট দেহাৰ কিবা যেন গুচি গৈছে ৰস বিলাক তেনেকুৱা লাগে একদম
উম।
সহ্য কৰিব টান হৈ যায় ন।
এতিয়া খালি ফ্ৰিজৰ পানীয়েহে গম পাইছে আৰু ঘুটুক ঘুটুক কিমান গৈছে।
মই পুৰা খাইছো আজি ৰবা।
এতিয়া চাব আকৌ কাহ চাহ হৈ যাবলৈও আছে।
সেইটো হৈ গৈছে ৰাস্তাৰ অকণমান প্ৰব্লেম হয়য়ে বাৰু।
ইমান সহজ নহয়।
ফ্ৰিজৰ পানী মানে চবেই খাব নোৱাৰে তেনেকে। দিগদাৰ পায় মানুহক অ তেন্তে ভাল ক কথাই বাৰু মোৰ কিন্তু হয় আগতে কিন্তু এতিয়া নোহোৱা হ'ল,
উম।
লাগে বুলি কৈও নিদিওঁ আউ আকৌ যেতিয়া আকৌ নহয় বুলি কওঁ তেতিয়া হ'বলও
তে তেতিয়াহে হয় আকৌ হয় আকৌ কেলে নহয়নো উম
নহ'লে বৰ দিগদাৰ আজিকালি দেই গৰমত একদম মানুহৰ শান্তি নাইকিয়া হৈ গৈছে বাৰু যিখিনি নহওক খাবতো লাগিবই কৰিবতো লাগিবই
খাব লাগিবই দিবই লাগিব ৰাইজক নিজে নাখালেওতো ৰাইজক খোৱাবই লাগিব ন
অ তাকে নহলে বহুত দিগদাৰ হ'ব আজিকালি আৰু যিয়ে নহওক আ গৰম যিমানেই বাঢ়িছে বহুত বাঢ়িছে
অ
গতিকে
ত তেওঁ আহিলে
আহিলে আহিলে আজি মানে গৰমত সোনকালে আহিলে কাৰণ ইমান সময়লৈকে থাকিব নোৱাৰে ন কেনেকে থাকিব মানুহ সিজি যায়
আছা কে দেই
আৰু ৰ'দতটো মানে একদম ডাইৰেক্ট যেন একে মূৰৰ ওপৰতে একেবাই তললৈহে নামি আহিলে ঔ তেনেকুৱা লাগিছে মানে
ম জাই আক হছে নহয় একেদিনো
উম
ছিজনতো হয়য়ে বাউ এইটো ছিজনৰ গৰম ছিজন যেতিয়া হ'বই নাই মই এইকেইদিন একেবাই তেওঁ আজি এসপ্তাহ দছ দিন মানৰ পৰা এনেকুৱা বেছি পাইছো অ গৰমডাল
অ নাই নাই বেছি হৈছে বেছি হৈছে বৰষুণটো যদি নিদিয়ে নহয় মানুহ কিবা কিবি প্ৰেছাৰ থকা মানুহৰ কাৰণেতো বহুত দিগদাৰ হৈছে হৈছে যেনে লাগিছে
দিন ট আটো
এতিয়া গম পায় নে মই এনেকুৱা লাগে মই এই পু খুৰী এটাত গৈ পেলাইহে বহি থাকিম যেন পুখুৰীটো বাদে ক'বা পা একো কতো নুঠিমেই তেনেকুৱা লাগিছে এইকেদিনতো খেতি কৰা মানুহ কেইজনী পাইছে আ মানুহ কিগৰাকী যোনে হওক মতায় হওক মাইকীয়ে হওক যোনে কৰিছ চে পথাৰলে যোৱা মানুহখিনিৰ গতি নাইকিয়া হৈছে চাগে খেতি বাতিটোতো বহুত মানে চলিয়ে আছে কিন্তু কৰিব কি মানুহে নকৰিলো নহয় কাৰণ নিজৰ ভাতকেইটাৰ কথা আছে কাৰণ এ অ ধৰক হেৰি এই লোকে ফালৰ পৰা দিয়ে যদিও সিমান খিনিয়ে নাটেগে তেনেকে মানুহৰতো আজিকালি একে মানে ধৰক নিজে খেতি কৰা মানুহ বা যোনে নহওক মানুহৰো ভাত কেইটামান আমাৰ প্ৰধান আহাৰ ভাত তাতেই যেতিয়া আমাৰ ভাত কেইটামানতো খোৱা যায় গতিকে আৰু আৰু মানুহে বিশেষকে গাঁৱলীয়া জেগাত হ'লও তিন টাইমে খোৱা যায় তিনিবাৰ বা কিছুমানে দুবাৰ খায় ইমান সহজে মানে ধৰক চাউল কেইটাতো লাগে আৰু ঘৰৰ চাউল বুলিওতো লাগে ঘৰ পা
লাগে লাগে লাগে লাগে কেলে নেলাগে
সেইটো কাৰণে বোলে সেইটো কাৰণে অন্নমুঠিৰ কাৰণে মানুহে দেহে কেহে লাগিব লগা হৈছে কিন্তু মানুহৰ জুৰুলা হৈ গছে চবেই কৈছে মানে কি হব পাৰে সেইটোৱে আৰু অকল মানে বোলে মাটি এ ধান সিঁচিলে কঠীয়া পাৰিলে সেয়া ৰুলে সেয়া টো নহয় আলি কাটিব লাগিব পানী আ- আছেনে নাই চাব লাগিব বোকা দিব লাগিব, ওম কিমান আৰু পথাৰৰ মাজত বোলে - পথাৰ মাজতটোতো গছ নাই মানুহে ছাঁত অকন বহিবলে।
উম।
গতিকে সেইকণ সুবিধাওতো নাই মানুহৰ অৱস্থা কাঢ়িল হৈ গৈছে মানে।
আৰু বোকা যেতিয়া কৰিব এই বোকা কৰা কেইদিনতেতো ৰুবই লাগিব। লাগিলে বৰষুণেই হওঁক ৰ'দেই হওক আকৌ পিছত আকৌ পানী নাইকিয়া হৈ গ'লে বা বোকা খিনি - শেষ হৈ গলে তেতিয়া কি হব মানে ডাঠ হৈ গ'লে বোলে শুকাই গল মাটি তেতিয়াতো দিগদাৰ হব।
ওম
কাৰণ এদিনতেই ট্ৰেক্টৰ আহি পেলাই দুবাৰ মানে দুডৰা তিনডৰা মাটি একেলগে বোকা দি দিয়ে। বা ৰোৱনী লগাই দিয়ে সেইখিনিতো গোটেইখিনি ৰুয়ে শেষ কৰিব লাগিব এদিন বা ডেৰ দিন বা দুদিনৰ ভিতৰত নহলে বোকা শুকাই যাবগে, আৰু ট্ৰেক্টৰ চবৰে মাটিত সোমাব নিদিয়ে। সেইকাৰণে এফালৰ পৰা ৰুই আহিলে সেইবিলাক মাটিত আকৌ সোমাব নিদিব নহয়।
ট্ৰেক্টৰ হোৱাৰ পৰা সেই এটা কথা হ'ল ন?
অ মানুহে নিদিব নহয় কাৰণ আলি ভাঙি যায় পানী ৰখা পানীও ওলাই গুচি যায়।
গৰু আগৰ গৰু আছিলে সেইটো ভাল আছি-
আৰু এইফালে যদি ৰুই দিয়ে সেই মাজৰ খিনিলে কেনেকে যাব নুৰুৱা-
কেনেকে যাব সেইটোতো বুজিবও লাগিব হয় নে নহয়?
কথা হৈ যায় গতিকে মানুহে - এ কোনফালে ৰাস্তা থাকিলে বাৰু মানুহৰ চিন্তা নাই ৰাস্তা নথকা মানুহখিনিতো সোনকালে সোনকালে কৰিবই লাগিব।
কৰিবয়ে লাগিব কৰিবয়ে লাগিব, উম।
বতৰলে চালেও নহব। আৰু কিছুমানে ধৰক এই কিদিনতে পইচা ঘটিবলেকে ৰখি থাকে, উম।
সংশয়ৰ মাজতে ৰাইজে খেতি কৰিব লগা হয়, খেতিয়কে।
কেট কেইটকামান পাম বুলি এইকেইদিনৰ কাৰণে মানুহ কিছুমান ৰখি থাকে।
সেইটো আকৌ ক'ৰবাত পানী নহব এনেই যাব পানী হব মৰিব। সেইটো কথা।
অ বেছি পানী হ'লেও আকৌ কঠিয়ী হেৰি হৈ যায়। বেয়া হৈ যায় কঠিয়াৰ ওপৰদি পানী গুচি যায়। সঁচাকে দেই। মানে হ'লেও বেয়া নহলেও বেয়া তেনেকুৱা নিচিনা আও।
হ'লেও বেয়া, সেইটো
এতিয়া চবনো সমান কেনেকে পাব সমস্যা নথকাকে, মানুহৰ জীৱনতে সমস্যা নধৰা হৈ থাকে, এটা যাব এটা আহিব।
সেইটোৱে।
মানুহে সদায় চোন ৰাতিপুৱা পা উঠাৰ পা বুলে এখন যুদ্ধ লাগিয়ে থাকে। নিজৰ লগতে নিজৰ মানে পৰিস্থিতিৰ লগত। উম। কোনটোৰ পা হাত সাৰিব পাৰেনো এতিয়া যেনিবা নতুন এটা যুদ- দ্ধ সেইখন হ'ল সেইটো হ'ল গৰম। বাকী খিনি যুদ্ধ বাট দি পেলাই এইটো যুদ্-
গৰম ঠিকেই কৈছা যুদ্ধয়ে।
অঁ, কাৰণ আমিওটো পাকঘৰত যুদ্ধই লাগি থাকো।
কেলে নহয়?
আৰু যি, মানে অৱস্থা বেয়া হৈ যায়। ঘামি পেলাই নিজকে নিজে শুবলেই বেয়া লাগে। অশান্তি লাগে।
এ নোৱাৰি তেনেকে আও। সৰু ল'ৰা ছোৱালী কেনেকে থাকিবনো? উম, অশান্তি লাগে। ন নহয়, আমি ঘামি-জামি থকা পিছত কেনেকে তুমি গা ধো--হেৰি, গা নোধোৱাকৈ শুব পাৰি, নোৱাৰি।
মইটো নোৱাৰো দেই। মোৰ একদম মানে আৰু মোক একেবাৰে কটন বেড ছিটহে লাগিব। কটন বেডছিট নহ'লে মই নোৱাৰোঁ।
হয়, মোৰ গাৰু হ'লেটো কটন নহলে নহয়।
অঁ, গাৰুৱালৈকে কটন কিন্তু এটা কথা এই মলিন হৈ থকা বেড বেডশ্বিটখন ভাল লাগে ন'? শু--মানে ধৰক পাতল হৈ যায়গে যে শুতে শুতে।
উম।
কটনৰ বা সূতাৰ।
কটনৰে মোৰ কট্ মোৰ কটনে।
এই পাতল হৈ যায় যে অকণমান যে।
আকৌ বেয়াও নহয়, কটনৰ বাহিৰে বেলেগত শুৱা।
এহ্ বেয়া, বেয়া মই নোৱাৰো। মোৰ কিবা পিছল বেডশ্বিদত মানে, মোৰ একে কিবাই হৈ যাওঁ আৰু, আৰু যে কিছুমানে যে পাতি পাৰি শুৱে মই নোৱাৰোঁ। এ গাটো আঠা লাগি লাগি যায় কেনেকেনো শুৱে জানো?
এ আগতে মইয়ে শুইছিলো পাতি আজিকালি নোলোৱা হ'লো।
মই নোৱাৰো দেই। মোৰ কিবা গাটো আঠা লাগি লাগি যায়। মানুহে কয় ঠা ঠাণ্ডা লাগে। মোৰ কিন্তু একো ঠাণ্ডা নালাগে দেই, পাতিত অশান্তিহে লাগে পিঠিখন লাগি লাগি যায়।
উম, উম।
আৰু মানে মোৰ এই মানুহ গাত লাগি থাকিলেও অশান্তি পাওঁ।
উম, উম।
সেইটো কাৰণে দিগদাৰে। বাৰু যিয়ে নহওক আও প এইটো দিন আহিছে যেতিয়া যোৱা নোযোৱালৈকে আমাৰ শান্তি নাই আও।
উম, উম।
খালি এতিয়া দিনখন গন্তি কৰি থাকিব লাগিব কেতিয়া যাব, কেতিয়া যাব। এইবাৰ কিন্তু অঁ, এইবাৰ দুমাহ বুলি কয়হে বেছিও যায়গে কেতিয়াবা।
বেছি বেছি কিন্তু নহয় একে উৎকটটো তোমাৰ সেইটো কৈছো।
কিন্তু এটা কথা দেই এনেই মানে, এই গৰম বন্ধ দিয়া মাহটোত কিন্তু গৰম সচৰাচৰ নপৰে বেছিকে, এইবাৰ কিন্তু একে মিলাই দিছে ন'?
এ নাই ভাদৰ মাহত আৰু বেছি হ'ব তুমি কি কৈছা?
নহয়, নহয় সেইটো কথা কোৱা নাই। গৰম বন গৰম বন্ধৰ মাহত অকমান কমি পেলাই পিছলেহে একদম গৰমটোৱে একে তেৰ তেৰকে পৰে সেইটো সঁচা কথা, ভাদৰ মাহত বেছি হয়।
ভাদৰ মাহত যে ইয়াতকো বেছি হ'ব চাগে, সেইটোহে কৈছো তোমাক মই।
সেইটোতো হ'বই। ইয়াৰ পৰাই এনেকুৱা দি দিছে জাৰনটো মানে, বৰষুণ দি দি দি গৰম দি দিছে যে গাত
সঁচাকে, সঁচাকে প্ৰথম কেইদিন মানে ৰাইজে অসুবিধা নাপালে ন' বেছি?
উম বাৰু এতিয়া আপুনিও লাগক বুইছে ময়ো লগোগে আ ক এইকণ সময় আৰু ৰখিলো আৰু উপায় নাই আৰু ঠিক আছে হ'ব হ'ব অ